হেল্ল' নমস্কাৰ দাদা, কি কৰিছে আপুনি? হয় হয় হয়, কি কাম কৰিছে?
এ মই আপোনাৰ, এ ট্ৰেক্টৰ দি হাল বাই আছিলো।
অ' হয় হয়, আপোনাৰ এই ৰ'দটো ইমান গ দিছে নহয়। অশান্তি লগা নাই নে?
হয় হয় লাগিছে লাগিছে, তেওঁ এতিয়া কি কৰিব আৰু। স খেতিতটো হয় হয়, খাবতো লাগিবই, খেতিত হাল বাব লাগিবই।
হয় হয় সেইটোও হয় বাৰু। এই আমাৰো আপোনাৰ ৰুৱনি লাগি আছে, এতিয়া কি হয় আৰু আপোনাৰ মানে সেয়া ভাত চাত বনাই আছো দিবগৈ লাগিব।
হয় হয়, আপুনি ক'ত গৈ আছে এতিয়া?
নাই নাই, মই মানে আপোনাৰ এই ঘৰতে আছো বুজিছে, মই ভাত বনাই আছো, আপোনাৰ ৰুৱনীক দিব লাগিব। হয় হয়, মোৰ মানে কি কব আপুনি মই নতুনকে মানে কাম এটাত সোমালো বুজিছে, এই ৰোদ খত মোৰ লৈও ইত অশান্তি আৰু কাম খিনিও আপোনাৰ ইমান টান বুজ
আৰু আহুতীয়া সময়তো আপোনাৰ যি দেৰিকে চুটি দিয়ে, মোৰ এইকেই ন্তু মোৰ মাথা বিষত মোৰ অৱস্থা বেয়া হৈ গৈছে বুজিছে, আজি মই মানে আপোনাৰ জ্বৰ বুলি কৈ নক'ো বুজিছে।
হয়, ড আপ ডটৰক আপুনি কৈছে নাই কথাটো?
নাই অফিচত মই বোলো মেছেজ এটা দি কৈছো যে আজি মই যাব নোৱাৰিম, মোৰ জ্বৰ। তেনেকে কৈছো আৰু হয়, এতিয়া কি কয় আৰু নাজানো আৰু বুজিছছে নগলে য চেলেৰি নাপায় বুজিছে কাটি কাটি দিয়ে বোলে।
কি ক'ব এতিয়া আপোনাৰ চৰকাৰী চাকৰি নাই যিহেতু আপোনাৰ প্ৰাইভেট কামত এনেকুৱাই আৰু।
হয় আপুনি ডক্তৰক দেখাই দিবচোন আপোনাৰ মাথা বিষৰ কাৰণটো কি, মোৰো হয়। হয় মোৰো হয়, মোৰো মাজতে হৈছিলে। মই আপোনাৰ গুৱাহাটীত দেখালো।
হয়।
তাৰপিছত ডৰ চুষমা
হয় হয় মোক বহুত মানে আপোনাক সঘনাই হয় গম পাইছে নে?
হয় নেকি?
হয় হয়, ময় আপোনাৰ চচমা ললো আপোনাৰ দেখাই পেলাই, কিন্তু তেওঁ মানে মোৰ মানে হৈয়ে থাকে আৰু বুজিছে?
হয় আপোনাক ঠাণ্ডা পানী বেছি খাই নেকি আপ
হা হয় ঠাণ্ডা পানী খাও।
ঠাণ্ডা পানী খাব নালাগে।
ঠাণ্ডা পানী খালে বেছিকে হয় নেকি?
অ' এই ঠাণ্ডা পানতটো মানে বেছি খালে আমাৰ, এই ব্ৰেইনৰ যে নাৰ্ভ বিলাক।
হয় হয়।
এইবিলাক মানে আপোনাৰ খোজ খা়ই ধৰে।
অ' আচ্ছা, মই মানে এইখিনি গম নাপাও নহয় বুইিছে।
হয় মই ড্টৰ কওঁতে, ড্টৰে মোক দিতিয়াহে গম পাইছো।
অ' আচ্ছা আচ্ছা, হয় হয়, আপুনি ভাল কথা এটাই কলে দেই।
হয় ঠাণ্ডা পানী মানে আমি বেছি খালে আমাৰ ব্ৰেইনৰ মানে কিছুমান নাৰ্ভ ছিষ্টেম থাকে নহয় জানো। সেইবিলাক মানে অলপ কুজ খাই ধৰে তাৰ ফলত আমাৰ চকু দি মানে চকুটো বিষায়, মাথা বিষায়। চুকুৰ পৰা পানী ওলায়। হ, হয়। হয় চকুৰ পৰা পানী ওলায়।
হয়, হয়।
টোৱে কথা মানে আমি থান ই, ঠাণ্ডা পানীটো এটা জেহেৰ বুলি ক'লেও ভাল হয়।
হয় হয় সেইটোও হয় বাৰু, আৰু মোৰ মানে আৰু এটা কি প্ৰব্লেম হৈ যাব বুছে, মোৰ একদম ডিঙি পিছ চাইডে মাংস বাঢ়ি ওলাই আহিছে, বুজিছে।
হয়, সেইটো আপুনি সদায় ব্যয়াম কৰক।
ব্যায়াম হয়, হয়। ব্যায়াম কৰোঁ। আপোনাৰ বিষায় আজিকালি আকৌ সেইটো মোৰ মানে বিষোৱা হৈছে, বুজিছে। কি ক'ব আৰু মোৰ মানে উপায় নোহোৱা হৈ গৈছোঁ। গভলে
হয়, মোৰ এক আপোনাৰ ঠাণ্ডা পানী খাই খাই এ, মোৰ মাতটো বহি গ'ল বুইছে। হয়, হয় মাতটো বহি গ'ল মোৰ।
হয়, হয়, হয়।
এয়া আপোনাৰ একদিন আকৌ ৰাতি ৰাতিকো আপোনাৰ গা ধোৱা হৈছো নহয় জানো একে কাম বন কৰি আহো। এতি পৰা, কাম বন কৰি হেফেলে চাৰে পাঁচ চা মানত ঘ, চাৰে পাঁচটা ছটাত নাই মো মাতা নাই।
নাই নাই আপোনাৰ কথা কোৱা নাই। মই আমাৰ ভাইটিক কৈছো বাৰু।
হয়, হয়, হয়।
সি মানে আপোনাৰ মানে এই গৰুপা যে গৰুজনীক পথাৰৰ পা আনিব লাগে বুইছে। সে গৰুজনী চায়াত দিবলে দিছ চে, সি দিয়া নাই বুইছা, শুই আছে আহি। তাৰপাছত সেয়া মায়ে তাক গালি পাৰিলে বুজিছে।
এই আপোনাৰ ভায়েকক দেখিছিলো মই এইফালে ইফালে পথাৰত গৈছিলে, বুজিছে। এই মিদুলে, আপোনাৰ ভায়েকে পথাৰত গৈছিলে মই দেখিছিলোঁ। এ খেতিত যে আমাৰ ফালে হাল বাইচ চি, তাত চাব গৈছিলে ৰ'জত। এয়া ভাগৰ লাগি আছে চাগে শুই আছে।
শুই আছে।
এয়া মো খেতি বাতি কৰি আপোনাৰ ছটামান বাজাত পাওঁহি ঘৰত। হয় ছটা মান বাজাত পাওঁহি হয়। তাৰপিছত আপুনি হয়, হয়। আধা ঘন্টা আপোনাৰ ৰেষ্ট কৰি পালে, তাৰপিছত গাত ৰাতি ৰাতি গাটো ধোৱা হৈছোঁ। বুইছে, হয়। কেত মানে আপোনাৰ আকৌ দিনত দুবাৰকৈ গা ধু।
অ', এতিয়া মানে বাহিৰৰ পা আহি আপুনি গা নোধোৱাকে শুব নোৱাৰিও দিয়ক।
অ', সেইটোৱেটো অশান্তি লাগে দিয়কচোন। হয় একে ঠাণ্ডা পানী অলপ খোৱাকু বেছি হ'ল এ, জ্বৰৰ পাৰা উঠিছোহে এই দুদিনৰ মানৰ জ্বৰ হৈছিলে। নাই, নাই, নাই।
অ', আপোনাৰ মানে এতিয়া মানে আপোনাৰ এতিয়া আপোনাৰটো এতিয়াতো বয়সো হৈছে,
হ, হয়, হয়, হয়। আপোনালো হয়। আপোনালোকৰ ঘৰৰ সকলোৱে ভালনে?
হয়, হয় আমাৰ এতিয়া ঘৰৰ সকলোৱে ভাল বাৰু।
হয়।
এতিয়া তাক চেমায় অ', ভাল ভাল পাৰি বোলো মায়ে বোলো মাৰ তা, লৈ গল বুইছে। হয়, হয়। শুই আছিলে। শুই থাকা জেগাতে আহি পেলাই আপোনাম মায়ে মানে ভাত বনাই আছিলে হাঠাখনত দি আহি পেলাই দুচাকমান দিলে।
ঠিকে কৈছে ঠিকে কৈছে।
হয় এতিয়া গ'ল বুইছাকৌ যদি ওচা হয়। হয় হয় সি কথা নুশুনা হৈছে বুজিছে। হয় হয় খালী শুই থাকিব।
হয়। হয় হয়।
তাৰ গাত সেইফালে মাংসও নাই বুজিছে।
হয় হয় এই তাইটো আচলতে বেমাৰ বুজিছে।
অ' হয় দিয়ক।
হয় তাতো বেমাৰে মানে যিমান খায় সিমান শকত নহয় কিন্তু হয়।
সেইতে ৰখি থাকে।
এ সেনেকুৱা মানুহৰ কাৰণে আকৌ ভাল কিধোতে যিমানে খ খকৰ নহয়।
শকত নহয় আমি এতিয়া মই যদি পানী এগিলাছৰ হয় মোৰ মানুহদি ফুলিয়ে যাওঁ বুজিছে।
হয় হয় হয়। এয়া হয় এয়া অলপমান চাহ খিনি খাই পেলাই বাহিৰলৈ গৈছিলো। বাহিৰ আহোতে ৰাস্তাত আমাৰ ৰাস্তাৰ সন্মুখত যে বাইক এখনত ছোৱালী এটা লৰা এটা বুজিছে। তাৰ পিছতে আৰু ছোৱালীৰ লগত কিবা। কথা পা গলে ছোৱালীজনীয়ে হেলমেট টো একে আম ঘৰ ফালে দলি মি দিলে নহয়।
যামামি তাৰপিছত
খঙত একে পুৰা হেৰি গুৰ চুৰ মাৰিছে। বাইক নাই নাই ন বাইকখনত গুৰ মিছে। তাৰপিছত ছোৱালীজনীয়ে উঠি পালে গ'ল গৌ এইফালে তিনিআলি ফালে।
আহ নিজে নিজে গুচি গ'ল গমিনা অকলে।
অকলে কান কানি গুচ গল লৰাতোচোন বাইকত পোৰা পিকাব দি গ'ল কোনোবা
অ, লগ একেখন বাইকেতে আহিছিল নেকি?
হেলমেটটো পৰি আছিলে মই উঠাই থলো বাৰু উঠাই পেলাই আমাৰ ঘৰৰ সন্মখতে টকা দমকলটো যে
আহ।
ছো নহলে কোনবাক উঠাই লৈ যাব নহয়।
অ', অ', সেইটো হল বাৰু চন্দনী পাননে আপোনাৰ চন্দনী লৰাটোৰ কথা আহিছিলে নে কি?
ল'ৰাটো লগত আছিলে কে হেলমেটটো ভাঙি গল।
যাম মাৰি কিবা লাগিলে চাগে বুজিছে কাজিয়া। আহ।
আমি ৰখোৱা নাই আৰু আমি বাহিৰৰ পৰা চাইছো।
অ, এ লাগ অ, হয় হয় পিছত আপোনালোককো লোটাই ফচাই দিব।
হয়, হয়, হয় ক'ৰবাত এতিয়া ক'ৰবাত ছোৱালীজনী মৰি চৰি থাকক গৈ।
হয়, হয় আপোনালোকে ফচিব বুজিছে আপোনালোকে হেলমেটটো ৰাখিব নালাগিছিলে নহয়
এই ৰাস্তাত আমাৰ চোতালত পৰি আছিলে যিটো দলি মাৰিলে বুজিছে।
হয়।
বেয়া পিকাবত গ'লগৈ বাইক লয়।
অ' তাৰ পাছত ছোৱালীজনী মানে তিনিআলি ফালে গুচি গ'ল। অ', আহ দেখিছে নেকি ডাঙৰ ছোৱালী নেকি?
ডাঙৰ ছোৱালীজনী হয়। আমি দেখা নাই ছোৱালীজনী ভালকে মুখখন বুজিছে।
অ', ছোৱালীজনীয়ে তুলি মাৰিলে নে হেলমেটটো লৰাটোৱে? অ' ল'ৰাতো আৰু উঠাই লৈ নগ'ল আৰু। আহ।
হ'ব আৰু আজিকালি কি দিন কাল চলিছে আপোনাৰ মে মানে কি কব আৰু বুজিছে, সেইবোৰ শুনিলে ভয় লাগে।
হয় মাক বাপোকে কষ্ট কৰি ল'ৰা ছোৱালী বিলাকক পঢ়ে আৰু ল'ৰা ছোৱালী পাই হয় হয় হয়।
আপোনাৰ হেলমেটটোনোক কিয় দলি মাৰি যাব লাগে হয় নহয় কওকচোন? সেইটো, ইমান বেছি সৰু সংও বেয়া। দেই মানুহৰ খং থাকিব লাগে, হ'লেও এনেকুৱা খং নহয় আৰু বুজিছে। হয়, হয় হয় হয়, সেইটো হয় বাৰু। মানে কি কব আৰু, আমি, এ আপোনাৰ এইবাৰ বোলো আমি ধানৰ খেতি কৰিছো, হয় হয়। ধান বোলো সেয়া ৰুৱা লগাই আছে ৰোৱনীয়ে ত তাকে মই সেয়া আপোনাৰ এইবাৰ দহ বিঘা মাটিত ফুৰিছো। হয়, হয় আৰু এখন বাগান বনাইছো। পাচবিঘা মাটিত আপোনাৰ কাচকলৰ খেতি কৰিছো। তাৰপিছত আৰু আৰু আৰু বাকী খিনি মাটিত আমি মানে আপোনাৰ তিয়হৰ খেতি পানীলাও আগৰ খেতি, সবোৰ কৰিছো।
হয় হয় ঠিকে কৈছে মাটি খিনি এনেই পৰি থকাত থাকি। খেতি কৰাই ভাল আৰু আপোনাৰ ঘৰৰ কাৰণেও প্ৰয়োজন হ'ব আৰু বেচিব পাৰিব যিমান
হয় হয় সেইটোও হয় বাৰু, হয় হয় ভালো লাগে দেচোন এনেকে খেতি মানে পৰিৱেশ।
হয় হয়।
এ আমাৰ আমাৰ মানে ভাইটিটো আজি মায়ে মাৰিলে গৰুজনীৰ ওচৰত নাযায়, কেনে মাৰিলে যে সি মাৰ খাই সি বাৰাণ্ডাত তে বহি আছে কান্দি কান্দি বুজিছে।
হয় নেকি?
আহি পেলাই বহি আছে।
ধেত তেৰিকা তাক কওক, এনেকে নাকান্দে নহয় ইমান ডাঙৰ লৰাটোৱে।
হয় হয় হয়, এই তাৰ লগত অলপ কথা পাতকচোন।
দিয়ক দিয়কচোন।
দাদা।
আহ ভাইটি মাৰিলে নেকি তোমাক মায়েই?
নাই এনে মানে পথাতৰ যাব দিছিলে দাদা।
হয়। মায়ে ম অ'ভাল ভাল, মায়ে তোমাক মাৰিলে মোক কবা আহে মই